হেল্ল!
অ ফোনটো কাতাখাই গৈছিল ৰবা! অ চন পাই আছা? এ তাতে মানে তোমাৰ আ চাকৰি বাবে তাৰে ওচৰে পাজৰে পৰা তাতে এই ফাৰ্ম গেট আছে ফাৰ্ম গেট তাৰে তাৰে ওচৰত এখন তোমাৰ ফিল্ড আছে তেনেকে, চাইছা নাই স্কুল এটা আছিল? ফিল্ড এটা ফিল্ড এখন আছিল, এতিয়াও ফিলখন আছে অ। ফিল্ডখনযে অ তাতে আগতে মই বহুত ফিলত গৈছিলো তাৰ আগতে মই তাতে।
উম উম আমিও অ সেইটোয়ে, আমি ক্ৰি ক্ৰিকেট খেলোতেতো এইবোৰ জাগা মানে ৰাস তা বেছ এইটো।
উম ৰাচাচ তি তিতিয়া বাৰো ৰাস্তা চাস্তা তোমাৰ ইমান ঠিক কৰা নাছিলে আৰু তাতে এইবিলাক কোৱাটাৰ আছিল অ এইবিলাক বো চপপিনে কোৱাটাৰে কোৱাটাৰ আছিল এতিয়া বাৰু বহুতে উঠা উঠাই দিছে এইবিলাক কোৱাটাৰ।
তেতিয়া সেই তোমাৰ প্ৰেক্ষাগৃহৰ ৰাস্তাটোৰ নাছিলেই। মাটি গোটেই মাটি ৰাস্তা এটা।
এইগিলাক মাটিৰ ৰাস্তাগিলাক খালী হৈ আছিল আৰু দুই - এটা তোমাৰ সেই কি আছিল কি বুলি কয় অ এই কোৱাটাৰ আছিল তাতে কোৱাটাৰ কেইটামান আৰু। কেইটামান মানে সেই লাইনটোত কোৱাটাৰে আছিলে আৰু। মানুহ - চানুহ আছিল তাতে, তাৰে পিছপিনে বগৰী গছ আছিল হা য'ত প্ৰেক্ষাগৃহ আছিল তাতে তোমাৰ বগৰী, কোৱাটাৰ কিন্তু মেইন ৰাস্তাটোৰ ওচৰত আছিল ন? যৰ ৰাস্তাটো ওচৰত যে সেইবিলাক কোৱাটাৰ আছিল আৰু য'ত মানে প্ৰেক্ষাগৃ তো আছে তাতে কিনি মানে বগৰী গছ আছিল পথাৰ আছিল আৰু আমি কি বগৰী পাৰিছিলোঁ তাতে তোমাৰ বগৰী পাৰী তাতে খাইছিলোঁ আমি এনেকুৱা টাইপৰ আৰু।
আ
উম মানে মজা লাগিছিল আৰু মানে আগত আগৰ দিনবিলাক মজা আছিল। এতিয়া চাৰিওপিনে এইবিলাক হৈ গল আৰু কি কবা? বিল্ডিং - চিল্ডিং ঘৰ বনাই অ আমাৰ হেইচাইতে তোমাৰ কিহৰ কিহৰ কিয় আছিল? অ সেই চাইডে তোমাৰ কিহৰ কিহৰ ঘৰ আছিল জানা? তোমাৰ আছিল আ বুগৰী গছ আছিল, সেই চাইডে তোমাৰ কুহিয়াৰ গছ আছিল, তাৰপিছত তোমাৰ কঁঠালৰ গছ আছিল হে কি খোৱা নাই ৰে? কঁঠালটো বাৰু খোৱা, পাৰা যোৱা নাছিল আৰু তাকো, লগৰ দুজনে পাৰিছিল, কঁঠালো পাৰিছিল। তাৰপিছত, বগৰীটো খোৱা যায়ে। তাৰোপৰি, কুঁহিয়াৰটো, কুঁহিয়াৰটো বহুত খাইছিলোঁ, তাৰপৰা। তাতে পাৰোঁ, তাতে খাওঁ। তাতে চিকলা তাতে আৰু বুই দিয়া। এনেকুৱা আছে আৰু মানু বিলাকো ইমান একো নকয় ৰে মানে মানুহবিলাকৰ গাৰে চাৰে নাপ পাৰে আৰু কয় খা বোলে এনেকাই কয় তাহাঁতে কয় খা বলে এনেকাই কয়। তহঁতে, এইবিলাক নাখাই -চাখাই কি, কৰিব আৰু? কুঁহিয়াৰ- চুহিঁয়াৰ বহুত খোৱা হৈছিল তাৰপৰা আৰু।
কিন্তু, এইবোৰ বস্তু কিন্তু, হঠাতে বনাই দিছে। এ, ভাবাই নাছিলোঁ! এই ৰাস্তাটো যে ডেভলপ হ'ব। ইমান মজাকে!
হয়, হয়। মানে, তোমাৰ বহুত কম টাইমত, বহুত জল্দি, জল্দি বনাই দিছে আৰু মইতো ভাবিছিলোঁ তোমাৰ কি জানা! তাতেতো ইণ্ডাষ্ট্ৰি বনাব বুলি ভাবিছিলোঁ। তাতে, কাম চলি আছিল ন'! তেতিয়া মোৰ আপ- ডাউন হৈ থাকা যায় আৰু। তেতিয়া, মইতো ভাবিছিলোঁ কি, তাতে, ইণ্ডাষ্ট্ৰী, কিবা ইণ্ডাষ্ট্ৰী হ'ব বুলি ভাবিছিলোঁ!
অ'!
এইবিলাক, আঁ কিবা ইণ্ডাষ্ট্ৰী হ'ব নেকি? ত' পিছত, তাৰ এইবিলাক, এইটো ফেক্টৰী ডাঙৰ বস্তু আৰু।
এ, সেই তুমি, সেই, সেইটো ৰাস্তাত গৈছা নাই? সেইটো, সেইফালেও বাট যাব, ওলাব পাৰে। তুমি কাষেদি যোৱা ন'? কাষেদি নাযায় যদি, তুমি চিধা গুচি যোৱা।
অ'! এইপিনে মই, আপ -ডাউন কৰি থাকোঁ। নৱজ্যোতি হৈ কিনে, অ'!
অ'! সেইফালে দিওঁ, অ'! সেইফালেও চোন পাঞ্জাৱাৰী ফালে ওলাই।
উম! ইপিনে পঞ্জাপতি বোলে, তোমাক। পাঞ্জাবাৰী মানে, তুমি নবজ্যোতি? ডাইৰেক্ট নৱজ্যোতি চকলৰ পৰা, চকৰবাৰী চিধে‌ পাঞ্জাবাৰী যাব আৰু।
অ'! এইফালে আহিলে আকৌ, তোমালোকৰ বাগৰবাৰী‌ চিগনেল লাইটটো পায়।
উম! ইপিনে যদি যোৱা, অ'! চিগনেল আৰু চিধা গ'লে। তোমাৰ, আঁ কি বুলি কয়? সেই, পাবা আৰু পাঞ্জাবাৰী। তুমি আহিছিলা নেকি? গৈছিলা? অ'! গৈছিলা তুমি?
সেইফালেদি গৈছিলোঁ এনে।
আচ্ছা! আচ্ছা! কেতিয়া গৈছিল?
এ, হ'ল! তিন, তিনি, চাৰিবাৰ মান গৈছোঁ আজিলৈকে। এনে ঘূৰি যাওঁ সেইফালে যায়।
সেইখিনিয়ে, আপ -ডাউন চলি থাকে তোমাৰ?
অ'! এ, সেইটো, সেইটো ৰাস্তাত চলিয়ে থাকে আৰু জ্যোতি বিষ্ণুৰ ৰাস্তাত।
উম! আচ্ছা, আচ্ছা, আচ্ছা! মানে, আগতেটো বাৰু ইমান চলা নাছিল চাগে! এতিয়াহে, তোমাৰ বেছিকে চলে। এইপিনে আপ- ডাউনটো?
অ'! আগতে চলা নাছিল। কাৰণ, আগতে তোমাৰ, ৰাস্তা বহুত বেয়া আছিল। এতিয়া, তেতিয়া ৰাস্ত ৰাস্তা ভাল কৰি দিছে। তেতিয়া মানে, চলে আৰু এতিয়া, অহা যোৱাটো। এনে যাওঁ আৰু গধূলি। মানুহ সোপা থাকে ন' ভাল লাগে!
উম! মানুহ চানুহ থাকে, ভাল লাগি যায় তেতিয়া। বতৰটো আৰু ঠাণ্ডা জাগা, জাগাতো ঠাণ্ডা আছে।
এ, আজিকালি তোমাৰ, দোকান -চোকান দি দিছে। মানে, এ পি এছ চি সেনেকে দিছে বোলে, দোকান- চোকান দি।
অ'! কিবা দুই, এখন দোকান দিছে ন'? উম!
হে বাপৰে! চব ফালে বিজনেছ।
অ'! মানুহ যায়। যিহেতু, তাতে আৰু কি ক'বা আৰু দোকান দিবই আৰু।
সেইয়াইটো! আগতে উম! আগতে, এ পি এছ চি টো একো নাছিল। আজিকালি এ, চবফালে দোকান।
উম! সেইটো হয়। আজিকালি মানে, য'ত তোমাৰ, মানুহ- চানুহ দেখা পোৱা, তাতে তোমাৰ, দোকান- চোকান দিব আৰু। এনেকুৱা টাইপ হৈছে, আজিকালি বৰ্তমান টাইমত। য'ত মানুহ হ'ব, তাতে দোকান হ'ব। অ'! দামটো অলপ বেছি থাকে ন' তাতে? অকন দাম থাকে! তাতেনো, কি কি পায়নো, গম পোৱা নেকি? তাতে দোকান বিলাক, যে দিছে যে। কিন্তু, দুই, এখন নৰ্মেল। গাড়ী ৰে যাওঁ ন দেখা নাযায় মানে চোৱা নাযায় আৰু কি কি পোৱা যায়।
এ তোমাৰ হেৰি জুচ চুজ পাই আইচ ক্ৰীমৰ দোকান আছে। আৰু তোমাৰ, এইবোৰ চাগে ফাষ্ট ফুডৰ দোকান আছে। পকৰী, ঘুগনি, চাহ এইবোৰ পায়।
আচ্ছা আচ্ছা মই তোমাৰ আইচক্ৰীম দোকানত দেখা পাইছো বাৰু আৰু এইচাইদে বিশেষকৈ মেইন গেট খন এই চাইদৰ গেট খন আৰু যিটো আমাৰ চাইডে আহা তুমি অ এইচাইদৰ গেটখনত আৰু তোমাৰ অ লাষ্টত এইচাইদে এখন চাবাচোন অকমান পাহাৰ টাইপোৰ গছ তাতে অকণমান গছ চছৰুইছে সৰু সৰু এইবিলাক দেখছা না সেইকণ কি কিনো?
কি কৈছা পাহাৰ।
ত মানে অকমান ওখ কৰি দিছে হা এ যত পিছ পিনি তোমাৰ পানী চানী থাকে দিয়া পাক। এই পু পুখুৰীতে পুৰ আছে চব লেতেৰা পানী মানে তাতে তোমাৰ জাম হয় আৰু। ওচৰতে আৰু তোমাৰ অকনমান ওখ কৰি দিছে মাটিৰে ওখ কৰি কিনে তাতে তোমাৰ। এ গছ চছ ৰুইছে মজা ধুনীয়াকে এ সৰু সৰু। কেইদিন মানৰ পিছত মজা হব তুমি চাগে দেখা যোৱা নাই চাগে তোৰ সেইটো।
নাই নাই মই চাহান নাই
ময়ো সেইদিনাখন দেখিছিলোঁ মানে তোমাৰ মানে কি বুলি কয় ধুনীয়া আছে।
অ তুমি খানাপাৰা কেম্পাছটোৰ কথা কৈছিলা নেকি।
নাই নাই নাই খানাপাৰ নহয় তোমাৰ তাৰে তাৰে কথা কৈছিলোঁ।
অ ইনেই গৈছানে তুমি খানাপাৰা কেম্পাছত? এইটো যে তোমাৰ পষ্ট অফিচটো যে আছে খানাপাৰাৰ।
এই চাইন্স মিডিয়ামখন পাৰ হৈ কেনে যে পাই যায় অসমমান সেইখিনিত যে,
চাইন্স মিউজিয়াম পাৰ হয় তোমাৰ ইফালে যে এয়া। তোমাৰ যে বাছবোৰ যে ৰখি থাকে যে শ্বিলং তিলং যাবৰ কাৰণে।
আচ্ছা খানাপাৰা চাৰি মেইন খানাপাৰ কথা কৈছা।
অ মেইন খানাপাৰা সেইফালে যে এইটো কেম্পাচটো যে ভেটেনাৰী কেম্পাচ।
অ অ কিয় যোৱানাই এইপিনে দিনটো আপদান কৰিছিলোঁ অ এ শুনা। সেইটো কথাই তাতে অ ভেটেনেৰী কেম্পাছত মানে কি জানা তোমাৰ। আগতে মই অ যেতিয়া আমি ক্ৰিকেট খেলিব আহিছিলো ন অ ক্ৰিকেট খেলিব। তোমাৰ এ এ একদম নৱজ্যোতি তুমি যেছা নৱজ্যোতি নৱজ্যোতি একদম ভিতাৰে হয় কেনে। মানে তোমাৰ ধৰি লোৱা শিল্পগ্ৰামৰ পৰা চিধা যায় যে তুমি কৈছা যে চিধা যাব পাৰি যে। তুমি কৈছিলা ন চিধা যাই কেনে সেই। যাব পাৰি এই চিধাজাই লেফ্ট চাইড ৰাইট চাইড লৈ কেনে এনেকুৱা ওপৰেৰে পাহাৰে হয় হৈ হৈ হৈ, এই পুৰা খানা পাৰা সেই মেইন গেট ভেটেনাৰী গেটখন ওলাব পাৰা আৰু মেন ৰাস্তাই চৰ্ত কাটিং। সেইটো চবতছে চৰ্টকাট উম। অ এতিয়া এতিয়াও পাৰি এতিয়াও পাৰি।
অ এনে তুমি ভেটেনোৰী কেম্পাছটোৰ ভিতৰত গোটেই ঘূৰিচা নে মজা মজা জেগা আছে।
তাতে অ মানে যিটো ৰাস্তাৰে আবদান কৰিব লাগে সেইটো ৰাস্তাৰে পৰা। বহুত বাৰ গৈছোঁ আৰু ডেইলি খেলিব যাওঁ ডেইলি আপ ডাউন হয় ন। তোমাৰ আৰু তাতে লক্ষ্যজিৎ থাকে তো লক্ষ্যজিৎ। এটা যে ল'ৰা আছিল লক্ষ্যজিত‌ আমাৰ কলেজত পৰে অ আমাৰ কলেজত যে পঢ়ছিল যে লক্ষ্য লক্ষ্যজিত তাক আমি বহুতবাৰ তাতে লগ পাইছোঁ।
অ তাতে বেডমিণ্টনৰ এখন সেও আছেতো।
আছে আছে আছে আছে।
আৰু ভাল ভাল জাগা আছে তাতে তোমাৰ পাৰ্ক এখন আছে আৰু ধুনীয়া ধুনীয়া জাগা আছে।
ধুনীয়া জাগাত আছে তুমি গৈছিলা?
অ মই যায়ে থকা যায় কেতিয়াবা কেতিয়াবা।
উম তুমি যেতিয়া ভিতৰত পিনে আহিবা তেতিয়া ফাৰাম চাৰামো পাবা ভিতৰে আহিলে ফাৰাম চাৰাম পাবা। মুৰ্গীৰ ফাৰ্ম আছে ঘোঁৰাও আছে তাতে ঘোঁৰাও দেখা পাইছো মই।
অ লক্ষ্যজিত লক্ষ্যজিতেচোন গা গাড়ী লৈছে গম পাইছা নে নাই?
নাই গম নাপাওঁ। ঐয়া আপোনালোকৰ য়েতিয়া তাক লগ পাওঁ, তেতিয়া সিয়ে মাতে আমাক। ক'ত যাৱ বুলি এনেকে, এনেকে আমাক সুধে আৰু সি। মানে আমি সেইবোৰ দেখা তাইপৰ আৰু।
অ অ অ।
গাড়ী লৈছে নেকি? কি গাড়ী লৈছে?
অ' চুইফ্ট। চুইফ্ট লৈছে।
অ', তাৰ নিজাকে লৈছে নে ঘৰৰ ফেমিলি লৈছে।
ফেমিলিয়ে লৈছে যেন পাওঁ তাৰ কিন্তু মডিফাই কৰিছে সি, বেলেগ মডিফিকেশ্যন দিছে তাত চাবাচোন তাৰ একাউণ্টত।
একাউণ্ট মানে কি একাউণ্ট, তোমাৰ পিছ কি ক ইনষ্টা, এ ইনষ্টা চিনষ্টা নচলাওঁ এ মই।
অ', মানে গাড়ী খান মজা বনাইছে সি পুৰা।
ছুইফট।
অ', খৰচা কৰিছে কিন্তু গাড়ীৰ নামত, হোৱাইট কালাৰ।
অ', হোৱাইট কালাৰ, আচ্ছা, হোৱাইট কালাৰৰ কি মডিফিকেশ্বন ক'লে কলা কৰিব লাগিব, কলা টাইপৰ ভাল লাগে তেতিয়া।
তোমাৰ এই সিখনত সি স্পইলাৰ লগাইছে। তাৰপিছত তোমাৰ বেক বেক চাইডৰ লাইট দুটা চেঞ্জ কৰিছে পুৰা ডিজাইনটোৱে চেঞ্জ কৰি দিছে।
চব চাগে ব্লেক কালাৰৰ লগাইছে চাগে।
এ স্মক কৰিছে পিছফালৰ লাইট গিটা, তাৰপিছত গ্লাছ কেইখন তিন কৰিছে, তাৰপিছত পিছফালে এটা স্পিকাৰ লগাইছে সি, তাৰ পিছত তোমাৰ ডিফিউজাৰ লগাইছে লিটাৰ লগাইছে, বেটমেনৰ কভাৰ লগাইছে। তাৰপিছত ভিতৰত এম বি এন লগাইছে, আৰু কিবা কিবি কৰিছে ৰ'বা সি পাহৰছো মই। এই মানে মজা লগা হৈ গৈছে এতিয়া গাড়ীখন।
দেৰ লাখ মান খৰচা কৰিছে চাগে, দেৰ দুই লাখ এক লাখ দেৰ লাখ।
এ দেৰ দুই লাখ যোৱা নাই চাগে তাৰ, পঞ্চাচ ষাঠি হাজাৰ মান গৈছে সেই বস্তু কৰোতে।
আচ্ছা, নাই তুমি যিমান যি ক' লা, পঞ্চাচ ষাঠি হাজাৰ বেছি গৈছে। এই দাম যায় অ', গাড়ীত বহুত দাম যায়।
ইমান নলয়তো, মোৰ মোৰেচোন কৰা আছে গাড়ীত।
চাৰি চকাৰ। আচ্ছা, কি- কি কৰিছা তুমি।
মোৰখনতটোতো স্পয়লাৰ লগোৱা আছে। তাৰ সেইটা, অ', আছে গম নোপোৱা নেকি তুমি।
নহয়, কি গাড়ী আছে তোমালোকৰ।
আমাৰ ফিগ' আছে।
অ', আচ্ছা- আচ্ছা ফ'ৰ্ডৰ ফিগ', আচ্ছা, অ'। আৰু কি বুলি কয়, কি-কি, কি-কি লগোৱা আছে।
হা, মোৰ খনতটো তোমাৰ স্পয়লাৰ আছ
তাৰপিছত এম বি এন আছে। তাৰপিছত তোমাৰ এই ভিতৰৰ যিখন স্ক্ৰীণ এনড্ৰইড বুলি কয় তোমাৰ সেইটো আছে।
আচ্ছা।
এ ময়ো গ্লাছকেইখন টিন কৰিছিলো কিন্তু পুলিচে চালান কাটে, সেইকাৰণে গুচাই দিছো।
আচ্ছা, তোমাৰ এইখন কি নিজৰ-নিজৰ গাড়ী নেকি।
মোৰে আৰু মানে ফেমিলিৰ।
আচ্ছা, আজিলেকে কোৱাই নাছিলাচোন তোমাৰ তোমালোকৰ যে গাড়ী আছে।
এ মই ভাবিছো তুমি গম পোৱা নিকি মই স্কুটিয়ে লৈ যাওঁ না চবতে।
অ', গাড়ীখন তুমি চলাব পাৰা নে নাই।
অ', পাৰো।
এনে ফুৰবা-চুৰবা লৈ যোৱা না নোযোৱা এনে?
ফুৰবা গৈছো ৰবা এই ক'বাত ক'বাত গৈছো তো। ঘূৰবা কাৰণে, এ হেৰি উমিতকো নিছো ত কবাত-কবাত।
আচ্ছা আচ্ছা মই গমেই নাপালোঁ তোমাৰ লগত যে গাড়ী-চাড়ী আছিল। সি এতিয়া কি?
অ অ অ এইখন আমি হ'ল ৰবা টাইম।
অ তো এতিয়া কোত পিকাপ-চিকাপ বন্ধ হৈ গৈছে এইবিলাক।
অ এতিয়াহে বন্ধ হৈছে।
উম উ উ এতিয়াতো নাপাই আৰু আমাৰ এইবিলাক।
নাই নাই এতিয়াতো নোপোৱা।
উ উ উ আমাৰো এখন ফটো ঠিক হৈ চাইছিল মানে পাইছিল আৰু বহুত কমতে পাইছিল। আ আ আ ছি উ এ এতিয়া আৰু বৰ্তমান টাইমত ইথনেল-চিথনেল প্ৰব্লেম জানাই চোন সেইকাৰণে এইবিলাক আৰু এতিয়া নিকিনে এইবিলাক গাড়ী আৰু
আহ অ এতিয়াতো ইথানলৰ প্ৰব্লেম নাই আহি গল।
তাকে আৰু এনে পুৰণা গাড়ী বিলাকত বহুত প্ৰব্লেম দিব এইবিলাক। এইবিলাক আৰু নতুন গাড়ী ম খানত নিদিয়া বাৰু।
অ অ অ মানে দুহেজাৰ তেইশৰ পিছৰ কেইটা টেনচন নাই আৰু
উম, উম উ উ। অ তুমি এতিয়া ফ্ৰীয়েটো আছা ন ঔষধো একো কাম নাই তোমাৰ।
নাই নাই।
এ কথাটো নাজানো এতিয়া তোমাৰ বৰ্তমান।